হেল্ল'।
হেল্ল'।
অ', কি কৰিছা ভালনে?
অঁ ভাল দিয়া নেই বহি আছো আৰু এনেই কাম কাজ হ'ল যে
অঁহ, ময়ো এনেই এনেই বহি আছোঁ মইও ৰবা, সময় বিলাকচোন নেজানে। নেজাই নোপোৱাই লগা হৈছেগৈ।
অঁ', সেয়াই দিয়া এতিয়া মানে দিনটো দীঘল হৈছে ন' সময় বিলাক এতিয়া কাম সোনকালে কৰি হয় যেতিয়া সময় বিলাক তেনেকে পাৰ হৈ গৈ আছে আৰু।
এই ঠিকে এই কাম বনো নোহোৱা হৈছে বোলো এনেই এনেই আছো, তাকে ভাবিলো বোলো ফোন এটা কৰোঁ কি কৰিছা খবৰ লওঁ।
অ', অ'।
তাকে এই আগে ভাল আগতে ভাল আছিলে। কি হয়, আগৰ বিলাক সময় বিলাক যায় ন' তেনেকে।
উম।
আগতে খেল-ধেমালি কৰা, আগৰ বিলাক দিন বিলাকলৈহে মনত পৰা হৈছে এতিয়া আৰু কাম বন কেখন কৰি আজৰি হ'লে, বাকী সময়চোন হেৰীয়ে হৈ যায় সময়।
সেইয়াই। মানে সেইটোৱে, মানে মানুহৰ সৰু কালটো বহুত ধুনীয়া আছিলে গম পাইছা? মই তাকে ভাবি আছো যে, সৰু কালটো ইমান ধুনীয়া আছিলে। ইমান ধুনীয়াকে খেলা-ধূলা কৰি থাকো, কোনো মানে চিন্তা ভাৱনা নাই। একো কথা নাই। কোনো ফালৰ পৰা মানে একো প্ৰব্লেম নাই, খেলিব লাগে, খাব লাগে, পঢ়িব লাগে, শুব লাগে।
এতিয়া যিমান ডাঙৰ হৈ আহিছো। সিমান মানুহৰ দায়িত্ব বাঢ়িছে, চিন্তা ভাৱনা বিলাক বাঢ়ি গৈ আছে। তাকে ভাবিছো আগৰ দিন বিলাক কিমান ভাল আছিলে।
উম, উম। আৰু সেই এতিয়া সময় বিলাক বোলো নোযোৱা নোপোৱা হৈছে, মানে কামত ব্যস্ত হ'লে তেতিয়া কিবা এটা কামত লাগি থাকিলে, তেতিয়া সময়টো পাৰ হয়। আৰু যেতিয়া এনেই থাকিবা তেতিয়া
কি জানা, সময় আজিকালি সময় বিলাকো মানে কেনেকে যে পাৰ হৈ গৈছিলে কেতিয়ানো স্কুল গৈছিলো, মনত আছে। প্ৰথম সেই মেট্ৰিক দিছিলো, মেট্ৰিক দি হাই কলেজ গ'লো। কলেজৰ হাই-হাই অ', মানে হাই ছেকেণ্ডাৰী টো পাৰ হ'ল। বি এ পাছ কৰিলো, এতিয়া কিমান দিন বিলাক বাগৰি বাগৰি গৈ আছে, তাকে ভাবিছো। ইমান তৎক্ষণাত সৌ সিদিনা গৈছিলো হে।
হয়, হয়, সময় গতিশিলে পাৰ হৈ গৈ আছে, কেনি গৈছে মানুহ কোনো উত্তৰ নাইকিয়া হৈ গৈছেগৈ, হয়নে?
সেইয়াই, মানুহৰ সময়তো ৰৈ নাথাকে ন' কাৰোলৈ।
হয়, হয়।
মানুহৰ টাইম বিলাক, মানুহে যদি সময় সদ ব্যৱহাৰ নকৰে,
উম।
মই মানে ভাবিব লগা হয় আৰু যে কি সময়টো পাৰ হৈ গ'ল এতিয়া নকৰিলোঁ যেতিয়া।
সেইটোৱে, কিবা কামত আহ অঁ
মানে এতিয়া ভাবোঁ ন, যে সেইখিনি সময়ত যদি ভালকে কিবা এটা কৰিলোঁ হয়, এতিয়া মানে এনেকে থাকিব নালাগিলে হৈ। সেইয়া সময় মানে মানুহে সদায় সদ ব্যৱহাৰ কৰিব লাগে।
হয়, সেইটোও হয়। আৰু তাতে কি হৈছে আগতে বা কিবা কামত কাম বন কৰি থাকিলেও বা সময়, টো পিটিকে পাৰ হয়, আৰু আজিকালি কি হৈছে কাম কেইখন কৰি থৈ যি হ'ল বাকী কাম কৰিব লগীয়া, নাথাকে আৰু নাথাকিলে আমি সেইয়াই মোবাইলটো লৈ বহি আছা বা কিবা এটা কৰি আছা। মানে, আগৰ আৰু এটা কি জানা, আগৰ দিন বিলাক যে, ভাল লগা দিন আছি ছিলে, মানুহ তেতিয়া মোবাইলো নাছিলে ন'।
অ', বহুত ভাল লাগে, তেতিয়া অ', মানুহ মোবাইল নাছিলে, তেতিয়া ভাল লাগে।
লক হেই তেনেকুৱা। এতিয়া মানে কি হৈছে, মানুহৰ হেৰিটো নাইকিয়া হৈ গৈছে।
খেলা-ধূলা বিলাকৰ, অ', মানুহৰ সেইটো নাইকিয়াই হৈছে, আৰু সময়, মোবাইলেও মানুহৰ বহুত সময়টো নষ্ট কৰি পেলাইছে ন', মানুহৰ মানে তুমি দে কিবা এটা, যিখিনি সময়ত কাম কৰিব পাৰোঁ, সেইখিনি সময়ত মানে তোমাৰ কাম কৰিব নোৱাৰা হ'লো, মোবাইলটো চাই মানে আমাৰ মানে সময়টো পাৰ হৈ যোৱা হ'ল, কিন্তু সময়টো সৎ ব্যৱহাৰ নহ'ল মানে গম পালা?
অ', সেইটোৱে। আগৰ সেইবিলাক ভাল আছিলে দিয়া, এতিয়া যিমান মানুহৰ প্ৰ, হেৰিবলাক যেনেকুৱা হৈছে, প্ৰব্লেম নহয়। সময় লগাত
এতিয়া মানুহৰ কাৰো সময় নাই, কাৰো লগত অ'। মানুহৰ আধুনিক, অ', মানে মানুহৰ আধুনিক কটা টো বাঢ়ি গৈছে চব আধুনিক হৈ গলগে আজিকালি ল'ৰা ছ ছোৱালীক আগৰ নিচিনা ৰ'দ, ৰ'দত খেলিব নিদিয়ে, বাহিৰত ওলাব নিদিয়ে, স্কুল স্কুলৰ পৰা আহিয়ে ভিতৰতে মোবাইলটো দি থৈ দিব, নহ'লে টোমাৰ কিবা ভিডিঅ' গেম দি থৈ দিব হয় নে, কিন্তু আমাৰ দিনত ন হয়, স্কুলৰ পৰা আহিলোঁ আৰু, ভাত কেইটামান খালোঁ, শুব দিলেওঁ নুসো, কেনেকৈ খেলিব যাব পাৰোঁ সেইবিলাক কথা ভাবি থকা যায় ন'। যে কেনেকে খেলিব যাওঁ, খেলিব যাওঁ, বা আগ, আগৰ আমাৰ মাহঁতে একো নকৈছিলে খেলিলে, কিন্তু আজি কালি মাকহঁতে মানুহৰ ল'ৰা-ছোৱালীক ৰদত খেলিব নিদিয়েতো।
নিদিয়ে, নিদিয়ে, এতিয়া পুৰা শাসনত ৰাখে ন', শাসন ৰাখে মানে কি হয় এতিয়া তোমাৰ ল'ৰা-ছোৱালী ক'ৰবাত ওলাই কৰি গ'লে বেয়া হব প্ৰথম কথা। আকৌ ধূলি-মাটি লাগিব নিদিয়া হ'ল মানুহে, হয় নে। মাক-বাপেকহঁতে এই পুৰা ষ্টেণ্ডাৰ ৰাখোতে-ৰাখোতে, বেমাৰ আজাৰ হ'ব বুলি এতিয়া একে পুৰা মানে সাখন চেফটি ৰাখি, ৰাখি, ল'ৰা-ছোৱালীবিলাক তেনেকে ভিতৰতে মানে ৰাখি দিয়া হয়।
আৰু নহয়, মাকহঁতে ভাবে যে এতিয়া তোমাৰ ধূলি, অ', ধূলি বালি চুলে যে বেমাৰ হব। কিবা মানে, উম, জ্বৰ হব। ধূলি লাগিলে কিবা ইনফ্ৰচন হ'ব, সেইবিলাক কথা ভাবে, মানুহে ল'ৰা-ছোৱালীক অকন ধুলি-বালিৰ লগত খেলিবও দিব লাগে, তেতিয়াহে মানুহ, ল'ৰা-ছোৱালী পৰিৱেশৰ লগত খাপ খাই উঠিব ন'।
সেইটোৱে। আগতে, আগত তেনেকুৱা আছিলে, আগতে তোমাৰ খেলা-ধূলা কৰাই মাহঁতে ল'ৰা-ছোৱালী এৰি দিছে ন'। তাতে খেলা, খেলা-ধূলা কৰিছে, আৰু তেনেকেয় থাকিল, লেতেৰা-বেতেৰাকেই থাকে। কিন্ত, তথাপিতো আগৰ ল'ৰা-ছোৱালী বিলাকৰ কথাটো কচোন বেমাৰ আজাৰও কম আছিলে ন'।
অ', আগৰ ল'ৰা-ছোৱালীৰ বেমাৰ আজাৰ কম।
কম, কিন্তু এতিয়া যে ল'ৰা-ছোৱালী যিমান তুমি আৱৰত ৰাখিছে। সেই তেনেকুৱা হৈছে, আৰু মানুহ বিলাকৰ।
সেইটোয়ে মানে তোমাৰ সেই দিনক দিনে সময়বিলাক সলনি হ'ল, আগত যিটো দিন আছিলে, আমাৰ দিনত কাৰোবাৰ ঘৰত এঘৰ মানুহ ঘৰত টিভি আছিলে, হয় নে।
এতিয়া চ টিভি টো বাদেই দিয়া এতিয়া চব চবৰে ঘৰতে মোবাইল হ'ল টিভি টো টিভিৰ যুগৰ কথা বাদেই দিলো মোবাইলৰ যুগ আহিলে এতিয়া মানুহে কাৰো কথা কাৰো ঘৰত যাবলৈ সময় নহয় কিন্তু আমাৰ আমি কি এটা যুগ পাইছিলো যে সেইখিনি সময়ত টিভি নাছিলে মবাইল নাছিলে কেনেকুৱা এটা দিন পাৰ হৈছিলে এতিয়া হেন তেতিয়া দিনটো আৰু এতিয়া দিনটো কিমান সময় সলনি হ'ল
সম্পূৰ্ণ সময় মানে পাৰ্থক্য দিন আদি পাৰ্থক্য হোৱাদি হৈছে নহয় নে বাৰু
সেইটোয়ে সময় মানে এয়া তোমাৰ আমি সৰু কালৰ পৰা এতিয়ালে দেখালে গোটেই সময়খিনি মানে চকুৰ প্ৰচাৰতে মানে সময় খিনি সলনি হৈ গ'লগে
সেই আগৰ দিন বিলাক মনতে হে পেলাই থাকিব পাৰিম
উম মানুহে যে কয় মানে সেই অ সময় গ গতিশীল ন সময় কেতিয়াও কাৰো কাৰণে ৰৈ নাথাকে যে উম
আগৰ কথাবিলাক দিয়ে মানে এতিয়া ক'লে ল'ৰা ছোৱালী ক'লে অকল সাধু কথা বুলিহে ভাবে আগৰ এনেকে খেলনা কিবা কিবি তেনেকুৱা নিচিনা ন কাৰণ সম্পূৰ্ণ বেলেগ হৈ গৈছে তেতিয়া মানে
সেইটোৱে এতিয়া আমি আগতে দে আমি আগতে চাওঁ লোকৰ ঘৰত টিভি চাবলে যাওঁ ন দেওবাৰে চক শক্তিমান দিয়ে সেইবিলাক চাও ৰামায়ণ মহাভাৰত সেইবিলাক চাবলে কিমান ভাল লাগে আজিকালি কি ল'ৰা ছোৱালী বেলেগৰ ঘৰত টিভি চোৱাটো বাদেই কিবা এটা চাবলৈও নাযায় ঘৰতে সোমাই থাকিব মোবাইলটো লৈ
অ কাৰো লগত মানে হেৰিয়ে নাইকিয়া হৈছে ল'ৰা ছোৱালীয়ৰ হেৰিটো
ল'ৰা ছোৱলী স্কুলৰ পৰা আহিলে ভাত ভাত পানী খালে খালে আউ মোবাইল চাব নহলে ঘৰ নিজৰ ঘৰতে টিভি আছে এতিয়া কোনো কাৰো ঘৰলে যাব নলগা হল
অ লগ যাব লগা নাইকিয়াই হৈ গ'ল এতিয়া
এ নটা বাজে দছটা বাজে ৰাতিপুৱা দেওবাৰ দিনা শক্তিমান চাবলে যাব লাগে সেইবিলাককে চিন্তা আহি থাকে যে এইটো শক্তিমান চাব লাগিব দেওবাৰ আহি গল দেই
আউ লগ লগ হৈ সেইবিলাক চোৱা মজাতো বেলেগ
অ মানুহৰ ঘৰত গৈ পেলাই মাটিত মাটিত বহিব দিব মাটিতে বহিব দিব বস্তা পাৰি বস্তা পাৰি দিব আউ তুমি বহা টিভি চোৱা কিন্তু আজিকালি ল'ৰাক মাটিত বস্তা পাৰি দিলে বহিব নিকি
এ নেআ নবহে এতিয়া ল'ৰা ছোৱালী হয়নে
অ এতিয়া মাকহঁতে দেখিলেও গালি দিব অ মোৰ ল'ৰা ছোৱালী কেই তাক মাটিতে বস্তা পাৰি দিছে অ তেনেকুৱা সেই সময় মানে সময়ছ সময় চব গতিশীল গম পাইছা সময়ে তেতিয়া সময় খিনি কি এতিয়া সময় কি মানে আমি দেখিছো ন ভাবিলে অশান্তি লাগে
অ লাগে সেইটোৱে
উম
কিন্তু এতিয়া চিন্তা কৰিলে কি হয় বোলে সময়টোনো এনেকে গৈ আছে তেনে কিন্তু এ ভাল এই বেয়া নহয় আগৰ দিন বিলাক আগটো ভালে আছিলে বেয়া বুলিব লগা নাই কিন্তু এতিয়া মানে দিনক দিনে ভয় লগা হৈ আহিছে মানে সময়টো এনেকুৱাকে কি হৈছে মানে কোনেও কেনেকে যে জীৱনত জীয়াই থকা কেইদিন থাকে আৰু তেনেকুৱা নিচিনা হৈ গৈছে ক
উম মানুহৰ এতিয়া কোনো মানে, অ।
কোনেও নাজানে ন।
হয় বেয়া মুহৰ্ত এতিয়া মানে কোনো কথা নাইকিয়া হয় যেন। কোন মুহুৰ্তত তোমাৰ বেয়া হৈ যাব। উম সময় ধৰিব নোৱাৰে আজিৰ যুগত মানুহৰ মনবিলাক ধৰিব নোৱাৰা হ'ল।
নোৱাৰে নোৱাৰে, আগত ভাল আছিলে আগত কি আছিলে মানে তোমাৰ আগ খালি খালি ভালে লাগি থাকে আৰু বেয়া লগা একো নপৰিছিলে তেতিয়া হয়নে? আগৰ টাইমটোতে যেতিয়া। কিন্তু এতিয়া চোন মানুহৰ সময়টো যিমান মানে গৈ আছে তেনেকুৱাকে কিন্তু সকলো চোন ভালবিলাক চোন নাইকিয়া হৈ গৈহে আছে মানুহ সকলো মানে একেবাৰে বিপদ বিপৰীত দিশেহে তাই হৈ আছে নি
অ সেইটোৱে আজিকালি তুমি মানুহক ভাল ভাল বুলিও কিবা এটা মানে উম ক'ব নোৱাৰা যে এইটো নকৰিবাচোন এইটো কৰিলে বেয়া বুলি তুমি কাকো বুজাব নোৱাৰা ডাঙৰ মানুহতো ডা সৰু লৰা-ছোৱালী এটাকো তুমি ক'ব নোৱাৰিবা।
সেটোৱে।
যে কিয় বেয়া বুলি কৈছে বা কিয়নো এইট টো বুজাইছে কোনেও কাকো এষাৰ কথা ক'বলৈকে নোৱাৰে মানে আজিকালি।
সেই আগৰ দিনবিলাকে বোলো তাকে কৈছো আগৰ দিনবিলাকে বোলো সেই আছিলে ভাল আছ ছিলে এতিয়াৰ দিনতকৈ। এতিয়া যিমান তোমাৰ ই দিন মানে হেৰি উন্নত হৈ আহিছে মানুহৰ সময়বিলাক মানে মূল্যতো তিমান কম হৈয়ে আহা আদি হৈছেগৈ।
মই মানে কি আ তোমা কোনো এ থ কোনোবাই কিবা এষাৰ কলে থ থ মোৰ ল'ৰা-ছোৱালী এনেকে ক'বলে আহিছে নিজৰ বা ল'ৰা-ছোৱালী কি কৰি আছে। অ নিজৰ বা ল'ৰা-ছোৱালী কি কৰিছে নিজে বা কি কৰিছে এইবিলাক আজিকালি ল'ৰা-ছোৱালী কিবা এটা কবা এইটো নকৰিবা সে টো নকৰিবা ক'বলে বেয়া লাগে। কিন্তু আগৰ সময়ত আমাৰ যেতিয়া সময় আছিল তেতিয়া আমাৰ বৰ্তা খুৰা যোনেই পায় ৰাস্তাত দেখিলে ক'ত ঘূৰি আছ ঘৰত যাবি নে বা এচাত দি হ'লেও তোমাক পঠিয়াই দিয়ে যে, যা ঘৰত কিন্তু আমাৰ মা দেউতাহঁতে নকৈছিলে একো যে কিয়নো তেনেকে কৈছে বুলি মোৰ ল'ৰা-ছোৱালীক কিন্তু আজিকালি ল'ৰা-ছোৱালীক তুমি ক'ব নোৱাৰা এইটো সময়ত। যে এইটো সময়ত তোমাৰ এনেকুৱা নহয় অ এইটো সময়ত তুমি কিয় ক'ব মোৰ ল'ৰা-ছোৱালীয়ে যিয়ে নকৰক আপুনি কিয় তেনেকে ক'ব। তেনেকেহে ক'ব তোমাক কিন্তু আমাৰ দিনত কোনো মাৰিলে কৰিলেও বোলে যোৱা বৰ্তাহতেহে মাৰিছে বৰ্তাহতেহে গালি দিছে। দিয়ক আৰু দুচাটমানা দিয়ক তহঁতে দুষ্ট কৰিছ কাৰণেহে দিছে তেনেকে কয় কথাবিলাক। সে অসময়ত প্ৰভাৱ সেইটো সময় মানুহৰ মানে চিন্তাধাৰণা আৰু এইটো সময় মানুহৰ চিন্তাধাৰণাৰ খলনি হৈ গ'ল।
আকাশ পতল পাৰ্থক্য হৈ গৈছে হয়নে?
উম।
তাকে মই তাকে বুলি ভাবি বহি বহি চিন্তাও কৰি আছো, হয় দেই মানুহ বোলো কি অৱস্থা হৈছেগৈ আগৰ দিন কাল কেনেকুৱা আছিলে আৰু এতিয়া দিনকাল কেনেকুৱা।
অ।
সময়টো তেনেকে পাৰ হৈছে ন'? ঠিকে আছে দিয়া নহলে ন'?
অঁ দিয়া দিয়া
হ'ব দিয়া।